ন
হেল্ল' অ ভাত খালা হেল্ল'
হেল্ল'
অঁ
অঁ কোৱা
ভাত সাত খোলা
উম খালো তুমি
খালো খালো
আহ বাকী ভালেই
ভালেই তোমাৰ
উম ভালে
অঁ ঘৰত ভাল আছে চবে
হা
ঘৰৰ মানুহ ভাল আছে চবে
অঁ ভালেই
এতিয়া ইউটিউব চেনেলটো মোৰ ই কৰিবে নাই ছাবস্ক্ৰাইব
অ হ'ব কৰি দিম দিয়া বাৰু
অ এইটো গেমিঙৰ এৰিছোঁ এইবাৰ
হা
গেমিং গেমিং অনলি গেমিংত আছে তাত
আহ ঠিক আছে কি কিহৰ গেমিং
এই এইটো ফ্ৰী ফায়াৰৰ গেমিং যে
অ আই দি টো দিবা ময়ও খেলো বাৰু
অ হ'ব দি দিম
উম তাকে বাকী মই তাকেই ময়ো খুলিম বুলি ভাবিছো এতিয়া
অ খুলি ল'বা কিন্তু অলপ টাইম লাগিব মানে যাব
অঁ সেইটোৱে বাৰু
যাব এক মানে লাগে বহুত সময় লাগে
উম তোমাৰ মানে কিমান দিনত খোলা এইটো খোলা
হম
হেল্ল' তোমাৰ এইটো চেনেলটো খোলা কিমান দিন হ'ল
হ'ল বেছি নহয় দুবছৰ মান হ'ল
অ তাকে ঠিকে চলি আছেনে
ভালে চলেছে মানে ছাবস্ক্ৰাইব ভালেই যায় ভিউচটো অলপ কম আহে আজিকালি কি ক'লে গমিৰ ভিডিঅ' বেছিভাগ ভালেই নাপায় ইউটিউবত
উম তাকে গেম খেলাখিনি যায়।
উম। চবে গেমে খেলে আজাদি।
তাকে মইয়ো ভাবিছোঁ এতিয়া খোলো খোলো বুলি ভাবো। কিন্তু আকৌ অলপ বিজি থাকো যে সেইকাৰণে মানে পাহৰিয়ে যাওঁ। আকৌ তুমি এতিয়া কলা যে খুলিম বুলি ভাবিছা উম। গাঁৱৰ ফালে খেতি বাতি থিকে চলি আছেনে?
অ
খেতি বাতি ঠিকে চলি আছেনে গাঁওফালে?
অ ভালেই চলিছে। বৰষুণৰ বতৰ ন এতিয়া আৰু অলপ ভাল হ'ব তাকে
তাকে। বৰষুণটো দি আছে ঠিকেই কৰিছে বাৰু।
বৰষুণতটো আমাৰ ইয়াত দিব আৰু তিনি চাৰি মিনিটৰ পিছত দিব চাগে পোৰা।
আমাৰ ফালে আহিছেই।
উম। বাকী কলেজ চলেজ যোৱা কি নাই?
এ কলেজটো নাযাম আৰু মই জব কৰি আছো বাৰু।
কৰি আছে নেকি? উ।
তাকেই ইফালে জবো কৰি ঠাকো বিজনেছ এটা খোলো বুলি।
অ মই খুলি আছোঁ বিজনেছ। এইটো কি কয় কাপ কুকুৰো বিজনেছ এটা খুলিম।
উম। এই মানে এইবিলাক কৰিব লাগে মানে কিছুমান বস্তু। যি আমি কৰি নাপাওঁ।
ভাল লাগে এইেবিলাক কৰি অলপ ইন্টাৰেষ্ট পাম তেতিয়াহ'লে বিজনেচ আইডিয়া বিলাক আহে মানে।
অ তাকে বিজনেছত খালি ভয় কৰিব নালাগে।
অ লছ হ'ব বিজনেচত অলপ পিছত বাঢ়ে।
তাকেই আৰু বাকী ভালেই?
ভাল।
উম।
বাকী ঘূৰিব নাহা?
হা
ঘূৰিব নাহা নেকি?
তাকে যাওঁ বুলি ভাবিছোঁ অলপ।
অহ ',
কি কয় এই গৰম এই কি কয় জুন নতো জুলাই মানত যাাম বুলি ভাবিছোঁ।
উম', ম যাম জুলাই তে বিষ তাৰিখ মানত যাম অলপ মানে কাম আছে ন। বিনেনে কৰিব লাগিব চব একে বটা যান
উম ', আজিকালি মানে এনেই বহি লাভ নাই ন।
উম', এতিয়াতো বিজনেছ কৰি ফাইদা আছে। পইচা এতিয়া পইচা কমোৱা এতি মানে।
এতিয় মানে অলপ কৰি ল'লে টেনশ্যন নাই পাছলৈ।
পিছৰ কাৰণে চলি যাব।
হম', আৰু কি
আৰু লগৰ বিলাকৰ খবৰ ভালে আছে নেকি?
উম', ভালে।
অহ ',
এ শুনাচোন শ্বিলং যাওঁ বুলি ভাবিছো আমি। কি কয় হেৰি অলপ এই কি কয়? কাৰ চানলৈ গ'লে ভালে আছে। যেনেকি
অহ ', ভাবি আছিলো।
বুজিছা।
উম',
ভাৰাঘৰ তাতে ভালকৈ আৰাম চে যাব পাৰিম। প্ৰেমণ আমি।
ন্তু গ'লে কাৰ এটা ওলাব লাগিব। ছাও।
উম ', কিবা দুটা তিনটা মান লাগিব চগৈ ন?
অহ ', এ এটাতে হৈ যাব ভাল গাড়ী হলে কেইজন যাম আমি পাঁচ- পাঁচজন মুঠ। পিনে যাব। ছয়জন হলো তুমি এজন সাতজন।
পৰ লয় পাঁচজন পাঁচ ছয়জন মানহে অফিচ আাকৌ মোৰ লগৰ। ওলাম বুলি কৈছে তিনি তিনিজন মান।
তে দুটা তিনিটা গাড়ী হ'লে হৈ যাব।
অ' তাকে -তাকে বাজেটটো চবৰে যদি মিলে ঠিকেই আছে। মানে অলপ পইচা প্ৰব্লেম। চলি থাকে না সবৰে এতিয়া সবৰেটো চব সময় ল কি নাথাকে।
বেছি নলয় বাৰু যাওঁতে। ন হাজাৰ মান লব গাড়ীতে গ'লে বহুত। ল'ব। এটা গাড়ীতে বুক। কৰিব গ'লে। বহুত পৰি যাব নহয়।
তাকে। ভাবি আছো অলপ ঘূৰিব যাওঁ যাওঁ বুলি।
অ'
মানে এতিয়া অলপ বতৰটো ভাল।
ঠাণ্ডা বতৰ ভালেই লাগিব। গৰমত।
বৰষুণ চৰষুণ দি থাকে। তাকিফালে চাগে বৰফ চৰফ পৰিছে নাই পৰা বা আকৌ।
ডেম শ্বিলংং ন'
কেইবাৰ মই ভিডিঅ' যোগ দেখা পাওঁ।
উম, এই ইউটিউবতে ভাল -ভালে দিয়ে
চাওঁ বাৰু ভাল ভাল লাগে। সেইকাৰণে গাওঁ বুলি
আৰু বাকী মোবাইল ললা কি নাই।
হা।
মোবাইলটো ল'লা ন' তোমাৰ বেয়া ভাবিছিলে যে মোবাইলটো উম।
শুনিছানে নাই
অ 'শুনিছোঁ কোৱা
উ তাকে আজিকালি বস্তুবিলাকৰো বৰ দাম বাঢ়িছে।
অ' অনলাইনতো অনলাইন কেনেকুৱা ইমান দিয়ে কমত লাভ থাকে চাগে প্ৰফিট কিবা।
তাকে দালি চেন বিলাক
উ অ -অ তেলৰতটো বেছি দাম বাঢ়ি গ'ল
উম পেট্ৰলৰো বাঢ়িছে ডিজেলৰো বাঢ়িছে। যে।
টো যুদ্ধৰ বাবে হৈছে ন।
হম মানে মানুহলৈকে অলপ লিমিটে চললে একো নাই বাৰু।
উম এতিয়া আগতেই ভৰাই ৰাখি দিয়ে পেট্ৰল বহুতে কমি যায় আহি পিনে।
উম।
যিমান লাগে তিমান নভৰাই মানে।
তাকে। আৰু কোৱা।
আৰু কলো যে লগৰবিলাকক ক'ব লাগিছিল। যাম বুলি কোৱাই নাই ইহঁতক মানে।
অ এই তোমাৰ লগৰ অ তোমাৰ লগৰতে কাৰ এখন ল'ম বুলি কৈছে যে ললে নেকি ললে যদি।
অ লৈছে এজনে ললে বাৰু যাব পাৰিম এটা হলে নহ'ব ন। পাৰি যোন গাড়ীত গ'ল বাইকত গ'ল সেনেকে যাব পাৰি।
অ'। মানে কি এটা গাড়ীত আমাৰ টেনচন নাই নহয়। এতিয়া দুটা এটা বা দুটা লাগি গোটেই ফিক্স হ'লে মানে টেনশ্যন নাই নেকি মোটামুতিটো দুখন লাগিবই।
লাগিব দুখনলৈ হৈ যাব আাম চাহ পিনে এজন, পিছফালে তিনি চাৰিজন বহিব পাৰি পাঁচজন হৈ গল।
তাকে চবখিনি গ'লে অলপ ভাল লাগিব।
উম।
আৰু বাকী।
বাকী ভাল তোমাৰ দেউতা গ'ল কি নাই এইটো কামত
অঁ গ'ল গ'ল।
অঁ
এতিয়া ইামান অলপ কোম্পানীৰ ফালে পইচা পইচা প্ৰব্লেম ন অলপ মানে পইচা বৰ লেট লেট কৰি দিয়ে।
অহ।
সেইটোৱ প্ৰব্লেম আৰু এতিয়া অলপ চলিবও দিগদাৰ হৈছে হৈছে ন মাহত দিয়ে যে।
অহ।
ৰাখিম সেইটো কাৰণে মানে অলপ কৰিলে ভালে আছে।
উম ত এইটো ভাবিছো ক ভাবিছো মানে বিজনেচটো যে খুলিম ক পৰা তাত ফাৰ্ষ্ট ফাৰ্ষ্ট মানে ফোনটো ই ৰাখিম মানে কোম্পানীৰ ব্ৰেণ্ডবিলাক।
তাকেই মানে এতিয়া চোৱা কিবা এটা এতিয়া ল'বলৈ মানে এতিয়া মানুহ বিলাকেটো চবেইটো বেয়া বস্তু নালাগে ন চব ভাল বস্তু লাগে যিহেতু পইচা দি ল'ব। এতিয়া। পইচাটো মানে এতিয়া মানুহে কষ্ট কৰি পায় ন পইচা এতিয়া সিতো ভাল বস্তুৱে বিচাৰিব ন। তুমি যদি ভাল বস্তু আনা এতিয়া তোমাৰ অলপ ভালেই হ'ব বিজনেছটো। স
ভাবিছো নাইকৰ নাইকৰ ব্ৰেণ্ডটো আনিব পাৰি। নাইক নাইকৰ পুমা এইবিলাক কোম্পানীটো ভাল চলিছে ন
অ তুমি যিটো ভাল বস্তু আনিলা ভালতো ভালকৈ চলিব।
অ।
তাকে অ দিয়া ঠিক আছে হ'ব মোৰ মানে মোবাইলটো চাৰ্জ নাচাৰ্জ লগাওঁ
হেল্ল'।